আহ
অ হ
উম আজি কি হৈছে জানা? এ আজি যিটো ক'লে যাবা। নাছিলোঁ হয়। ত মোক এটা কোনবাই এ লগৰ এপি এটা ফোন কৰলা মানে তাইও নাযায় তাই আগতেও লৈছে। সি লেটিনকদ বেলেগত গৈছে আৰু মানে এক এটা এটাৰে হয় কিন্তু এটা বেলেগ হয় আৰু ত তাই মোক আজি ফোন কৰিছে। মানে আমাৰ এইকেইদিন বহুত চুৰ হৈ আছে হা কলেজত তে কাৰ কি হৈ আছে। কি হোৱা নাই। পট্টা পোৱা নাই এইফালে খুত অ' চুৰ কৰিছে।
কি গুনে কি চুৰ কৰে?
কাৰোবাৰ-কাৰোবাৰ লিপবাম লৈ যায়, কাৰোবাৰ লিপষ্টিক লৈ যায়, কাৰোবাৰ পইচাটো লৈ গৈছে। ঠিকে আছে দেচোন হেটো মানচো লিপবাম, লিপষ্টিক লৈ যাই আছে এ।
একো নাই দে, লিপবাম
তাকো সেই-এইটোত। তিনিটামান গেল।
কোনোবা ছোৱালী হ'ব দে।
কোনোবা ছোৱালীয়ে হয়। পিছত গম পাইছো ৰ, আমাৰ ক্লাছৰে হয়। তাই একেলগেই থাকে। আৰু এ মানে আমাৰ ক্লাছত বহুত কম হা। মানে বহুত কম।
সেইটো চেক কৰাবিচোন, ওপৰত যে লগাই, ওপৰত যে লগাই থয়। চাব যে পাৰি।
হে নাই এ আমাৰ। নায়ে আমাৰ ক্লাছত ক্লাছতে নাই আমাৰ। পইচা-চইচা এনে লুটি আছে। অ' তাৰ কাৰণেৰ ভাল হৈ। কিন্তু তাৰ অলপ মানুহৰ-মানুহটো অলপ গাধা। তাৰ মানৰ মানুহটো অলপ গাধা। তাইকোহেন গম নাপায়, তাৰপাছত তাইৰ লগৰ ওচৰৰ আপি এটা, সেই কি কয় তা-ওচৰৰ আপিটোৰ আৰু সেই কৰিছে। তাই গম পাইছে যে তাইৰ লগতো কাৰো-কাৰো নবহে। তাইও বহি থাকে। মানে একেইটা, গোটেইটা আৰু বেলেগ। ভাষা কৈ থাকা, আমাৰ ভাষা নহয় এইটো। অ' সেই বেলেগ অ' জাতি নহয়, অ' জাতি বেলেগ অ' জাতি বেলেগ। ত' আমাৰ এই। তাই আৰু মানে একেলগেতো বাছত গেছিল হা। বাছত একেলগে যায় কেনে তাই আৰু। একদম মানে বেলেগ এটা চত আছে। তাৰপিছত তাইৰ মুখৰ পৰা ওলাইছে যে, হয় তাইয়ে কৰিছে, তাৰ এইখিনি কথা আৰু মোবাইলত ৰাাখি থৈ দিছে। মোবাইলখনৰ ৰাখি থৈ দিছে যে, এইবিলাক-এইবিলাক হ'ব বুলি মানে, চব কথাই যিও তাই কৈছে, মানে তাইৰ পিছত, পিছফালেতো সেইফালে তাই হেই কৰে, মানি কৰিছে। তাই সেইফালে লপ পইচাখিনি যিও চুৰ কৰিছিল। ন পন্ধৰশ নেকি? ছিল পইচা দিয়া দিছে দেচোন।
পাপা ঐ পোন্ধৰশ মই তাতে অন দা স্পট মৰি গিলো হয় মই বোলো তাত নহয় যদি বাই চান্স ঘূৰাই দিলে হয় ন তাই মোক এনে কাম মাৰলো হয় না মই একচলি ধৰি পইচাৰ লগত ধেমালি নহয় মাৰলো হয় ঠিকছে একদম পেন চেন ফাটিযোৱাকে
হি হি তাই মানুহতো অলপ মানে অ কি ক'ব আৰু হয়। অলপ ভালকে কবি নাই নিজে নিজে আহি থৈ দিছে নিজে তাতে থৈছে।
উম।
একো বেয়া বেয়া বোকেয়া নকবি আৰু
আহ।
তাই এগলাখান্তাই। ঘূৰাইতটো দিছে তাৰপিছত তাইৰ মাজত লাষ্টত কি কয় তুমি যদি মোৰ চুৰ কৰা নহয় মই তো বেলেগ কথাক মোক কৈ দিম নহ'লে মানে কি হৈছে ছেকেণ্ড কিয় চাঞ্চ কিয় দিছে মানে?
উ অ
উ চাঞ্চ নালগে সেইটোয়ে ন আৰু তাই তাত নিজৰ এটা সেই আছে তাই এটা হে কৰা এ কি কয় সেইটো কি কয় তোক ফুফনত আছে তাই তাত যিহতাই কৈছিল আহ।
উম।
দুটাত দেখাই দিবা নোৱাৰে আৰু সেইদিনা আমাৰ কি হৈছিল হা আমাৰ মানে ফোন চোন চব লৈ গৈছিল এ ই আমাৰ এই তাই তই লৈ গৈছিল ত' মোক কৈছো এই কথাটোতো আছে পিছত এই কথা কৈ নাই কি যায় তাই নকয় এই ছাৰ ম চুপে- চুপে থাকি গল কি হ'ল মানে এতাত মানে তাইৰ লগত
হ এই
সোমবাৰৰ পৰা লতকিবি ৰহ।
তাকেটো। হা বা মোৰ বৰবৰাও তই তাৰপা কি কয়, বকবকাও তই শুনা পাইছা?
অ
বাপৰে ইমান নেটৱৰ্ক ভাল মোৰ। শুননা? শুননা? চা এতিয়াতো তই মোক কৰছ ন? তে ভাব কিবা যদি ভুল কও তে তোৰ যাব- কাটা যাব না মোৰ যাব?
দুটাৰে যাব।
আত্ছা।
উম।
কিন্তু অ। কিন্তু ভালকে থা - থাকিলিওতো দুটাই পাম নেকি চকলেট?
অঁ দুটাই পাম। অহ।
অ আত্ছা।
ভালো আছে। কিন্তু ঝামেলা হেন। হে জানে। এ আমাৰ মেকৰী টো আৰু ঝক কবা লাগিছে ৰ।
অহ।
ই মস্ত জকাই ভাল পাই মোৰ দৰে।
অ'।
ঠিকে আছে।
তাকে।
এই বস্তুতটো। কুগলে গল ন।
অ আৰু এইকেইদিন কিবা ভাল যোৱা নাই এইকেইদিনো কিবা এই মোবাইল চবাইলত পাই আছো যে এই কিবা সাতশ চল্লি চল্লিশ নহয় ষাঠি টকাত কিবা বোলে বিৰিয়ানী দিলি ভাল মই তোমাক গোটেইখিনি পাই যাম বোলে হাগলা নেকি?
এ এইটো এটাই সে ফাল্তু এটা সেই খ নকওঁ আৰু।
হয় দেই প্ৰথম বাৰ লৰা আৰু। ছোৱালী একেলগ হৈছে।
বিৰিয়ানী ফালে বোলো কি গোটেই মানে সেই হ'ল। সেইকাৰণে এই বস্তুতো বাইৰলছ।
আৰু এই কোনবা এটা আছে ন এই একেলগে যে য'ত কৈছিল আৰু। তাকো ই তাই বোলে। কাৰণ নহয় ল'ৰাটো।
অ সিটো স সি তাৰে সেইটো হয় বুজিছা সিয়ে এইটো সে কৰে হা সিয়ে এইটো কৰে
তাই বোলে এই একাউণ্টতো ডি এক এক্টিভেট কৰিছে।
সি‌ নিজে কৰিছে।
অ সি নিজে কৰিছে মানে ইমান হে কৰি আছে না ইমানে কৰি আছে সেইকাৰণে। কৰিছে কৰিবাই লাগে দেচোন।
উম
উ ভালে হয়‌ যাব দে চোন অ বৰষুণ আহিছে নেকি? নাই নাই অহা নাই বৰষুণ আহিলে ভাল হয়
আহিলে মই দেখা পাম মই ওচৰতে বহি আছো।
সেই পানী পৰা না বোলে পিছতে গম পালো যে কিবা পাইপৰ পৰা পানী পৰি আছে।
অ সেইটোৱে কি কবি আজি আজিকালি লৰা
মানে এই মানে মস্ত জকে ভাল পায় ইয়াক কে কে কে থাকে এই এই মেকুৰীটো কি হ'ল তাৰ। ইছ অ ইউ যাব হা ই অ তৰি মছা ভাল পায়
উম
হা মানে চুৰ তুৰ হৈ আছে আৰু তাৰ পিছত আমাৰ সেই আপিটোৱে আৰু মোক কয় যে তাই মই তাই ক আগৰ পৰা গম পাবানে যে চোৰ ৰৈ আছে। আৰু তাইয়ে আৰু লাগে কিন্তু কাকো ক'ব লগা সাহস হোৱা নাই কাৰণ আমাৰ টৌ একো আমাৰ হাতত একো নাই না সা
অ মই কৈ দিলো হয় যোনে যাৰ যাৰ বস্তু হেৰাইছে এনাউন্চমেন্ট কৰিলো হয়।
কিন্তু মেইন কথাটো হ'ল কি আমাৰ হাতত একো নাই। কেনকে কম ক'ত নো কম কিবা কিবা এটা চাব লাগিব না কিবা
উম ম গম পাইছো মই ইমান শব্দ নহা কলো এতিয়া মোৰ এনেও কটা গিছে দে হৈছে আৰু কি কৰবি
তাকে আৰু
উম
উম
উম
হাহিয়েই উঠে তোৰ লগত কথা পাতলি।
আহা কি কবা?
উম।
আৰু কিবা কৰি আছ তই?
হ নাই মই এনেই কিতাপ এখন মেলি চাই আছো।
এনেই হ'লে ন তো মস্ত বেয়া কৰি থাকে এইবাৰ হলে ন থাকে বেয়া কৰা নাই পুৰা চাফা কৰি আছো।
কি কৰি আছ? অ নেট নেট
অ। এতিয়াতো এনে সেই আঁকিয়ে আছো। ছবি আকি আছো।
অহ।
এইকেইদিন অলপমান ঠাণ্ডা ভাল লাগিছে বতৰটো।
ভাল লাগছে সেই কাৰণে।
অ উফ নকবি সেইখন ত এ জেল এখন, তহতৰটো জেলে দিছে
অ জেলে
পাৰি অ। ন হলেও মানে মই যাওঁ নোযোৱা নহয়, ভাল লাগে নোযোৱা নহয়।
উপায় নাই ইয়াত উম। কাৰ লে ইয়াতে সেই মুখত ভাত খাই দিয়াহে নচিনা হৈ আছে আমাৰ, সেইকাৰণে ইটো ইটোৰ লগত আছো আৰু নহলে তাতে হয়।
অ।
নহ'লে বেলেগ হ'লেতো আৰু উপায় নাই।
উম।
তাকো উল্টা এইটো চাবজেক্ট।
আহ। টফিন চিফিন লৈ। জানা।
উম হ অ সি আছে ন আমাৰ খাব লাগে, তাক তাতে দিয়ে আৰু ৰল চল কিবা। ৰল মগ চাওমিন চাওমিন এতি আজি খেলি নাপাই ৰ আৰু অ ইয়ে আমি ৰলে খাই থাকো আৰু চিপ চিপ আছে ছে ৰুল তাতে ইফালে জীপ চুজ
আহ কি আছে
এইগিলাক মানে ভাল নালাগে এই ম'মো চবো ভাল নালাগে এ তাত উমহোঁ একদম তেজ নাই শুদা পিয়াজ
ইছৰাম
তই মানে কেনে লাগিব যানা শুন্ধা ৰুটিটো বইল কৰা হেন নিচিনা তেনেকে লাগিব তাৰ ভিতৰত সেই পায়া পিয়াঁজ খিনি দিছে
এনে আৰু এনে আৰু বনাব লগা বনাই আৰু ছ
নাই সেইকাৰণে আমিখাওঁ কিবা ৰৰুলে ভাল দে কিবাতো চব্জি তবজি দেই ভিতৰে সেই খাও আমি
অ অকমান লয়
ত্ৰিশ টকা
নে কমেই লয়
অ কমে কিন্তু হলেও মৰমত দিলে কিবা সমসমুৱাই যায় খাই নাই এবাৰ ক
কিয় ডাঙৰ নহয় নেকি?
নহয় যে মস্ত সৰু -সৰু পাঁচটা দেই অ',
তিশটকাত পাঁচটা
আহ',
এটা দাম কিমান দে?
নাজো কি বা পাচতা দেয়ে আহি
পাস্তা মানে কাটি- কাটি দিয়ে নেকি?
কাটি নিদিয়ে পাঁচটাই দিয়ে গোটেই পাঁচটা গটা পাঁচটা কিন্তু সৰু - সৰু।
তই পাঁচটা ৰ'ল
ৰল নহয় মমৰ কথা কৈ আছো।
অ', তাকে ওল হা',
নহয় এটাই ৰল দিব ৰলত পাচটা দিব যাহি
তাকে ভাবোঁ পাঁচটা কেনেকে হয়।
এই মাজ সটো মমা কথা কৈ আছো হয় নেকি ধৰা। অ', দে - দে
উম',